হেল্ল'।
আহ হেল্ল'।
কি কৰিছা?
অ খ শুই আছো আপুনি?
এ মই যে কি ক'বা জানা আজি যা আমাৰ ঘৰৰ মোৰ যোৱা ছোৱালী হয়। তাহাঁতৰ ঘৰত ভাত এসাঁজ খাবলৈ মাতিলে। তাতে ভাতকেইটা খাই সেই গোটেই খিনি কাম কৰি আজৰি হৈ।
ভালেই কৰিছা আকৌ বতৰটো কেনেকুৱা? আপোনাল লগৰ পিনে
বতৰটো যে ডাৱৰীয়া। হৈ আছে পাই।
ইয়াত বৰষুণ ।
হয় নেকি আমাৰ মানে। তিল বনাব পৰা ডাৰীয়া কৈ আছে গৰম কিন্তু বৰষুত দিয়া নাই জানানে।
উ গৰম পৰিছে ন'।
এই যথেষ্ট গৰম দেই।
আচলতে গৰম ইয়াতো দেই মাহ হতৰ ধেই গৰম। কিন্তু মইতো ঠাণ্ডা মোৰ গাটো একেবাৰে ভাল নহয় তো মোৰ মানে ঠাণ্ডা পুৰা। আজি মই চাইছিলো থাৰ্টি টু হৈ। এইয়াত থাৰটি টো ত মইতো কাপোৰে লৈ আছো দিনটো বোৰ অকমানো অনুভৱেই নহল গৰম আৰু এতিয়াতো বৰষুণ দিয়া উ
অ তোমাৰ গাটো কি হৈছে হয় একচুৱেলি
অ ঘুৰি মোৰ টনঞ্চিল হৈছিলে। টনশিলটো মানে আপোনাৰ ঘাঁ হৈ ইনফেকচন হৈ গ'ল ভিতৰত।
এ বৰ বেয়া হয় দেই বৰ ঘাঁ চা লাগে গলে।
ভাবকচোন ডিঙিৰ ভি ভিতৰত সেইটো লৈ মই কেনেকে আছো
সঁচাকে তোমাৰ সে কে দেৰ মাহ মান হ'ল হোৱা হোৱা নহয় জানো।
নক বাৰু দেৰমাহ মই ভুগি আছো দেৰ মাহৰ পৰা ঘাহ গেলি গৈছিল
মজে পৰ কষ্ট পালে দেই সঁচাকে। সেইকাৰণে কিবা এটা হলে লগা লগ তোমালোকে চাবা দেই । ভালকে পঢ়া আজিকালি । আৰু ডিঙিৰ ভিতৰত হোৱা কথা ন । মানুহে মানে তোমাক কি বুলি কওঁ, এতিয়া কবলৈও বেয়া কথাখিনি আজিকালি ৰিয়েলিটিটো সেইটোৱেই হয়, ভয়ো লাগে নহয় জানা নে নাই?
অ হয়ে এইটোৱে কথাটো তেনেকুৱাই । মোৰ মানে ডাউতে হৈ গৈছে । ছিলে বেলেগ কিবা হৈ গৈছে বোলি
এ লাহে লাহে সেই যদি ছোৱালী তেনেকুৱা কিবা একো নকয় অও ভগৱান আছে । হত আৰু সময় এতিয়া সেইবোৰ কথা পাতি নাথাকে । তুমি খোৱা বোৱা কৰিলা তেন্তে
খালো যিহক সে খালোঁ আহ মায়ে সৰু মাছ এনেকে লাউ দি টেঙা দি বনাইছে ।
অ ।
নেমু টেঙা আৰু একুৱন মায়ে বৰ ধুনীয়া বনাই সৰু পুঠি মাছ ।
অহ হয়।
খালো কেইটামান ভাত ।
তাপা তুমি ঔষধ খালা ন?
অ খালো দিয়া । তাতে আকৌ আপোনাৰ, এ ঔষধ খাই থকা কাৰণে দুৰ্বল হৈ থাকো যে । সেইবাবে । এ ছাগলীৰ ঠেঙৰ এনেকে ৰ জোলটো চুপ টাইপ বনাই শাত । খালো ।
হয়নেকি বহুত ভাল কৰিলা । ছাগলী ঠেঙৰ চুপটো বহুত ভাল ঔষধ। অকমান জোৰ পাবা আৰু তুমি খোৱা বোৱা কিন্তু বহুত ভালকে কৰিবা দেই। গানটোভাগ এণ্টিবায়টিক চাগে বহুত দিছে খাবলে । আৰু এণ্টিবায়টিকে মানুহক বহুত
নাই ত তেল বাৰটা দিচাইন দিয় বেটে কিন্তু কি হৈছে হয়, এদিনত দুটাকে দিছে ।
উপহাৰ।
মই এদিনত দুটা- দুটা এন্টিবায়টিক খাব লগা হৈছে । উম । উম, মানে তাতে কি হল মই এক মাহৰ প্ৰথমৰ পৰাই এণ্টিবায়টিক খাইছো ন । এতিয়া মানে ইমান ডেইলি এণ্টিবায়টিকে খাই আছিলো গোটেই একমাহ ত্ৰিশ দিন বা এণ্টিবায়টিকে খাই থাকিলো। এতিয়া মই আকৌ এণ্টিমেটিক ৰিলে। ত মোৰ মানে কি হয় আপোনাৰ এই লাষ্ট এ কৰ্চ কৰিছিল সেইটো নহয় আকৌ মোক নজুন দি দিলে এতিয়া। গতিকে মই মানে ইমানেই ৱীক হৈ গলো মানুহ গ আগে কালি ৰাতি মই যেতিয়া উঠিছো। আজি ৰাতিপুৱা - ৰাতিপুৱা সোনকালে উঠি গলো আপোনাৰ সাতটা মানত। মোৰামানে ভয় খাই উঠিলো চব খাই গলো কিবা এটা বস্তু খাই গৈ একেবাৰে বাৰান্ধা পালোগৈ মই হাতৰ ভৰি কেইটাই থাকি কপি আছে মানে ম মানে চৰেগ প
উম, মানুহৰ দুটা বা তিন। এণ্টিবায়'টিক দিয়ে মেক্সিমাম তাতে তুমি গোটেই মাহটো খাইছা কিমান বেয়া কথা হৈছে এটো। সেইটোৱে মানে মোৰ মানে ভতিজা বোৱাৰীয়ে যদি হা তেওঁৰ দেউতাকে মানে কি হ'ল অকণমান মানে আৰু দুুৰ্বল আৰু ধৰি লক বয়সো হৈছে ছেভেটি প্লাছ হৈগল। সেহক মানে কিবা এটা অ মানে জ্বৰ এনেকে তেনেকুৱা হৈছে। ন জ্বৰ পানী লগা নিচিনা সাধাৰণ জ্বৰ পানী লগা তাৰপিছত ডক্তৰ এজনক দেখালে ড পৰি মানে অকমান পাৱাৰত এণ্টিবায়টিক খাবলৈ দিলে এণ্টিবায়টিক মানে তোমাৰ কেইটানো দিছে আৰু খুব বেছি এজন বুঢ়া মানুহক পাঁচটা ছটা আৰু মেক্সিমাম হা তেওঁক খাই প্ৰায় তিনি মাহ নে চাৰি মাহ ইয়াক শংকৰদেৱ হস্পিতেল বুলি এখন আছে যে শংকৰদেৱ হস্প হস্পিতেলত তিনিমাহ চাৰি মাহ আনকি তেওঁ আই চি ইউ লৈকে থাকিবলগীয়া হ'ল তোমাহ তেওঁ আই চি তে থাকিলে ।
কিয় এনটি এটিবায়টিক খাই।
অ এ তাক মানে অকণমান মানুহজন দুৰ্বল আছিলে বুঢ়া মানুহ ধৰিলোৱা চোন চেভেনটি ফাইভ হেৰি বয়সোৱা চছেভেটি ফাইভতকে হয়তো বেছিয়ে হ'ব আৰু ধৰি অকণমান দুৰ্বল আছিলে মানুহজন। তেওঁ মানে পেলালে পেলালে পেলালে পেলালে একোৱে গুচিয়ে গল একেবাৰে বাচিলে বাৰু মানুহজন।
সেইজন সেইটোতো ডাক্তৰজনক দুখিছে নে কি পিছত?
তেতিয়া তোমাৰ কি বুলি ক'বা তেওঁৰ এটো অত্যন্ত কাহ হৈ আছিলে ঠিক আছে এতিয়া কাহতটো মানে তুমি এ এণ্টিবায়টিক দি দিলে তো কাহ ভাল নহয়। এজন বুঢ়া মানুহৰ। ডাঙৰ মানুহ এজন তাৰপিছত এতিয়া এণ্টিবায়টিক তেওঁ এটা দিবও পাৰিছে নিদিবও পাৰিছে আৰু ডক্তৰজনে মানে এনেকে কৈছিলে যে আপুনি প্ৰয়োজন হলে খাব দুটা, কিন্তু প্ৰয়োজন নহলে গোটেইখিনি খাই নিদিব কিন্তু তেওঁলোকে ভাল পাম বুলি খাই দিলে ডেইলি দুটা -দুটা, দুটা -দুটা কে।
হয়।
সেই তেনেকুৱা হৈ গল অৱস্থা অৱশ্যে তেওঁৰ বেলেগো আছিল ধৰি লওঁক প্ৰেচাৰ চেচাৰ চুগাৰ তুগাৰ আছিলে কিন্তু মানুহজন মানে এণ্টিবায়টিকে বহুত দুৰ্বল কৰি পেলালে, উ সেয়াই আৰু।
তুমি পায়ে অঁ। পায়নে নাজানো কি হয়। কফ এক্সেচিভ কফ হৈছে মানে। কফ খিনি কাৰণে অঁ।
এই কফ কি দিম
ডিঙিটোতে থাকেহি নাকো বন্ধ নাকটো বাঢ়ি গৈছেগে, হেৰিটো ভিতৰ মাঙ মাংস ত' নাকেদি আহিব নোৱাৰে। ডিঙি দিও ইয়াত লাগি ধৰে, শুব নোৱাৰি সেইকাৰণে এনি টাইম ডিঙিত লাগি ধৰাটো আহি থাকে মুখলে। ত' মানে সেইটো। মইতো কালি গোটেই ৰাতি আপোনাৰ এই যে নাকত দিয়ে, সেইটো শুঙি-শুঙি নাকটো মুকলি কৰি কৰি শুব লগা হৈছে, গোটেই ৰাতি সেইটো নাকত দি দিয়ে টোপনি গৈছো গে। নহ'লে নাকটো ব্লক হৈ থাকে কাৰণে মুখখন দি আহে। এ বেয়া অশান্তি আৰু বুজাব নোৱাৰো। অঁ- অ পাইছোঁ। তুলসী পাত কিতা, অঁ। অঁ।
অঁ কওকচোন।
তুমি-তুমি এটা কাম কৰিবা তুমি তুলসী পাত খাবা চোন খুব তুলসী পাত ৰাতিপুৱাই- ৰাতিপুৱাই এটা চোবাই চোবাই থাকিব এনেই কেঁচাই হ'লেও চোবাই থাকিবা।
কেঁচাকে তো চোবাই তুলসী পাত।
অঁ মানে কেনেকে তোমাৰ ধৰি লোৱা, আমাৰ আগতে মাহঁতে হাঁ চাহ তাহৰ ৰাতিপুৱা বনালে তুলসী পাতটো দুপাহমান পেলাই দিয়ে।
অঁ তেনেকে তুলসী পাতটো খাবা, মৌজোলো খাবা।
মৌ জোল খাব লাগে অঁ
উম, আদা খাবা আদাৰ ৰস টো পাৰিলে অকমান খালে খাবা, বাকী অকমান ঠাণ্ডা চান্দা কম, বহুত ঔষধি গুণ উম সেইটোৱে আৰু এটা বস্তু চিনি পোৱা নহয় দোৰুণ বুলি কয় দোৰুণ শাক দোৰুন শাকো বহুত ভাল হয়, দোৰুণ শাক। দুৰুন শাক মানে এনে নৰ্মেলি মানুহে খালেও ভাল কাঁহৰ কাৰণেও ভাল বা যদিও শৰীৰৰ কাৰণেও ব যথেষ্ট ভাল এটা শাক হয়। উম।
বা এইকেইদিন হে আমাৰ এই পিনে
অ'।
অ', চব মানে এটা ভূমিকম্পৰ অনুভৱ এটা হৈ আছে। আজিলে উৎসটো এইপিনে। ক'ৰবাত।
অ' মই মানে পাইছিলো হা তোমাৰ মানে চেন্টাৰ মানে যে সেইটো এটা চেণ্টাৰ আমাৰ অসমৰ চেন্টেল আসাম টো ধৰি লোৱা এনে কে নগাঁও শোণিতপুৰ তেনেকে কেইখন
এইয়া শোণিতপুৰত ধেৰ হৈছে বহুত বাৰ হৈছে শোণিতপুৰ আৰু এইপিনে মৰিগাঁও। এইকেইখন ঠাইত বহুত হৈছে। ছে। নে যিটো ঠাইত হয় হা। আপুনি মোক কব যিটো ঠাইত এক একিলিছ মানে একদম এক্ জেক ঠাইডোখৰ সেই ডোষৰ মানে মানুহখিনি কিবা ক্ষতি হয় নে ।
মানে ভূমিক ভূমিকম্প একেক্ট উৎপত্তিটো তেনেকে মইতো ক'ব নোৱাৰিম কাৰণ মানে মেক্সিমাম হেৰি হয় ন মানুহখিনিতো যথেষ্ট কঠীয়াব সেইখিনিত। বেছি থাকিব ন বাকী বাৰতকে ।
অ'।
হু।
হেল্ল'।
অ' এই কেইদিন মানৰ আগতে হৈ গৈছে। ভূমিকম্পটো দেখিলা কিমান এটা অনিষ্ট কৰিলে।
অ' সেইহে ।
অ' গোটেই বট বৰ ভয় লগা হৈছে। যেতিয়া ৰাতি বিয়ল হলে যে মানুহৰ বহুত বহুত দিগদাৰ হ'ব। উপাই নাই আৰু।
উপাই নাই উপায় নাই।
আৰু বতৰটো বেয়া হলে মানুহে এনেকুৱা যে
উম উম উম তেতিয়া বেছি হয় আৰু তেতিয়া মাটিটো বেছি ভিতৰলে ডুবি যোৱা চান্স থাকে।
থাকে যে।
চবতকে ভয়ানক কেতিয়া কও, যেতিয়া বানপানী হৈ যায় সেইটো সময়ত ভূমিকম্প মোবাইল একদম বেয়া অৱস্থা, সেই সময়ত একদম সব সোমাই যায়গে।
সচাকে দেই বহুত। কি ৰূপ লৈছে প্ৰকৃতিয়ে ধৰিব পৰা নাই।
নাই পোৱা অ' বাৰু দিয়ক ন হ'ব দিয়ক।